হেল্ল'
হেল্ল' অ অ কিছু শুনিছো তুমি মোৰ কথাবোৰ ভালদৰে শুনা পাইছানে বাৰু
শুনি আছো অ।
অ কি কৰি আছা
মই এনেইহে আছিলো অকমান তুমি কি কৰিছা?
অ অ অ আচ্ছা তাকে
বাকী খবৰ খাতি ভালে নহয়?
বাকী খবৰ খাতি ভালে বাৰু অ তোমাৰ ভাল নহয়?
মোৰো ভালেই ভালেই।
অ, অ।
তাকে বোলো বহুত দিন হ'ল তোমালে ফোন-চোন কৰা নাই। বোলো আজি বহু দিনৰ মূৰত এটা বিশেষ বিষয় ওপৰত কথা পাতো বুলি মানে ফোন কৰিলো তোমালে।
অ হয় ভালে কৰিলা তাকে কি বিষয় বা
হয় হয় তোমাৰ বিষয়টো এনে ধৰণৰ হ'ব মানে হেৰি এই যি অন্ধবিশ্বাস যে মানে তোমাৰ আগৰ দিনত বেছি আছিল বাৰু কিন্তু আজি-কালিৰ দিনত বিজ্ঞানৰ মানে যি প্ৰভাৱ পৰিছে তাৰ ফলত মানে অলপ কমিছে অন্ধবিশ্বাসটো। সেই অন্ধবিশ্বাসৰ ওপৰতে মানে কথা পাতো বুলি ভাবিছো মানে। বিষয়টো কেনেকুৱা হ'ব বাৰু?
অ, হয় হয়। বেয়া নহয় বাৰু দেই ভালেই হ'ব।
হয়, হয়। মানে এতিয়া অন্ধবিশ্বাস বুলি ক'বলৈ গ'লে কি হয় গম পোৱানে? মানে অ চকুমদি বিশ্বাস কৰা। আচলতে যিটো কথাৰ মানে বিজ্ঞানসন্মত মানে কাৰণ নোহোৱাকে মানে কিছুমান কথা কোৱাকে মানে অন্ধবিশ্বাস বুলি কয়, বুজিছা?
হয়, হয়, হয়।
উ মানে এতিয়া তুমি ধৰি লোৱা এই আ আজি-কালিৰ দিনত বাও অন্ধবিশ্বাসটো কমিছে। কিন্তু আগৰ দিনতহে বেছি মানে প্ৰচলিত আছিলে। মানে কি হয় আগৰ দিনত মানে এতিয়া তুমি যেনিবা কবালৈ এনেকে ওলাই গৈছা আৰু গাড়ীত দেই। তাৰপিছত তোমাৰ সন্মুখেদি মানে ক'লা মেকুৰী এটা যেনিবা পাৰ হৈ গ'ল। পাৰ হৈ যোৱাটোকে মানে মানে তেওঁলোকে মানে অন্ধ হেৰি এইটো মানে এটা অ যেন বহুত বেয়া কাম হৈ গ'ল। মেকুৰীটো পাৰ হৈ গ'ল এতিয়া মানে আমি যিটো কামত গৈছো সেই কামটো আমাৰ হৈ নুঠিব তেনেকুৱা বুলি ভাবে মানে তেওঁলোকে।
হয়, হয়।
কিন্তু আচলতে সেইটো সঁচা কথা নহয়। মানে মেকুৰীটো এটা জীৱ। সিটো ইনেও ৰাস্তাইদি পাৰ হ'বই। সেইটো মানে এটা নৰ্মেল কথা আৰু বুজিছা। কিন্তু অ কিয় কিন্তু মানুহে কি কৰে সেইটো মানে অন্ধবিশ্বাস মানি তেওঁলোকে সেইটো যেন একদম বহুত ডাঙৰ কথা এটা হৈ গ'ল বুলি তেনেকে ভাবে। কিন্তু সেইবোৰ ভাবিব নালাগে কাৰণ প্ৰতিটো কথাৰে মানে এটা বিজ্ঞানসন্মত মানে কাৰণ থাকে। বুজিছা নাই?
হয়, হয়, অ।
অ সেই বিজ্ঞানসন্মত কাৰণটো মানে প্ৰতিটো কথাতে উলিয়াবলৈ চেষ্টা কৰিব লাগে। আৰু এটা কথা হয় বাৰু। আগৰ দিনত মানে মানুহবোৰ ইমান এটা শিক্ষিত নাছিল যে। সেইবাবে মানে তোমাৰ অলপ সেইবোৰ মানিছিলে। কিন্তু আজি-কালি বাৰু সেইবোৰ নাইকিয়া হৈছে। তথাপিও মানে দুই এখন গাঁৱত সৰু সুৰা দুই এখন গাঁৱত কিন্তু সেইবোৰ কথা শুনিবলৈ পাই থাকো আও।
হয়, হয় পাও অ।
আৰু অন্ধবিশ্বাসৰ এইটো তোমাৰ এতিয়া এই যি ডাইনী হত্যা আছে সেইটো শুনিছা নাই তুমি?
অ, হয় হয় শুনিছো।
অ সেইটো কি হয়? আগতে একদম মানে কি কৰে, মানুহ এজনী মানে তোমাৰ বিধৱা মহিলা হওক তোমাৰ মানে অলপ দেখিবলে কুৎচিত মানে অলপ বেয়া মহিলা হওক। তেওঁলোকক কি কৰে ডাইনী সজায়। মানে যেন তেওঁলোকৰ কাৰণে তেওঁলোকৰ গাঁওখন মানে বেয়া হৈ আছে। প্ৰতি ঘৰ মানুহতে যেন একদম দুখ কষ্ট হৈ আছে, তেনেকুৱা বুলি ভাবি তেওঁ মানে ডাইনী সজাই মানে একদম মাৰপিট কৰি মানুহৰ মানে সমাজলৈ উলিয়াই মাৰপিট কৰি মানে হত্যা কৰি দিয়া পৰ্যন্ত দেখা পাইছো। হয় নহয়?
হয়, হয়, অ।
সেইবোৰ একদম বহুত বেয়া কাম কৰে। কাৰণ সেইবোৰ কেনেকুৱা কথা? মানুহে বিধৱা মহিলা এগৰাকী হল অলপ দেখিবলৈ কুটছিত হল বুলিয়ে যে তেওঁ মানে বেয়া হব সেইটো কথা নহয় নহয় হয় নহয় সেই কথাবোৰ আমি একদম মানে ভুল ধাৰণা আগতে লৈ আছিলো কিন্তু আজিকালি বি বিজ্ঞানৰ যি মানে তোমাৰ প্ৰভাৱটো বাঢ়িলে। কিন্তু তাৰ ফলত আজি-কালি বাৰু সেইবোৰ কথা মানে সকলোৱে জানিবলে লৈছে বাৰু। আৰু আজি-কালি যি মানে তোমাৰ শিক্ষানুষ্ঠানত তোমাৰ যি পাঠ্যক্ৰম থাকে পাঠ্যক্ৰমত মানে সেই অন্ধবিশ্বাসক দাইনী সত্য হওক সেইবোৰৰ বিষয় মানে আজিকালি অন্তৰ্ভুক্ত কৰিব লৈছে সেইকাৰণে আমাৰ যি নতুন প্ৰজন্মৰ শিশুসকল সেই তেওঁলোকৰ বাবে আজিকালি ভাল হৈছে আচলতে
হৈছে হৈছে অ
বুজিছা অ আৰু আগতে এই তুমি এটা কথা শুনিছা নে জানো সৰুতে এই ধন গুদেই পেটৰ আত্মা বুলি যে কয় কথাটো শুনিছা নাই তুমি? ক সেইটো আচলতে তাৰ বিজ্ঞানসন্মতৰ কাৰণটো কি গম পাইছা নাই তুমি এতিয়া চাবা দেই তুমি যেনিবা বহুত দিন ধৰি পেলাই একদম গছ মানে গছপাত হওক কিবা হওক এনেকে আৱৰ্জনাবোৰ মানে একজেগা যেনিবা তুমি দমাই ৰাখিছা দেই তাৰ পিছত কি হয় সেইবোৰ যেতিয়া দমাই ৰখা হয় দমাই ৰখাৰ ফলত কি হয় তাৰ পৰা মানে এটা গেছ ওলাই যায় আৰু সেইবোৰ মানে জ্বলি যায় অ সেইবোৰকে আগতে মানুহবোৰে ভাবে কি বোলে এইটো এটা ভূত আহিছে ভূত ওলাইছে সেইবুলি মানে ভাবে সেইবোৰ একদম মানে ভুল ধাৰণা আচলতে
হয় হয় ভুল ধাৰণা অ।
আৰু মানে আগৰ দিনত কিন্তু এ মানে কিছুমান কথা আকৌ মানুহে আগৰ দিনত এ এনেকে ভুল ধাৰণ মানে অন্ধবিশ্বাস বুলি ভাবে কিন্তু সেইবোৰৰ মানে বিজ্ঞানসন্মত কিন্তু কাৰণ কিছুমান আছিলে আগৰ দিনৰ এতিয়া তুমি চাবা আগৰ দিনত কি কৰে মানুহ বোৰে হেৰি ৰাতি হলে নখ কাটিবলৈ নিদিয়ে ৰাতি ঠাই সাৰিবলে নিদিয়ে হয় নহয় সেইবোৰে বিজ্ঞানসন্মত কাৰণ আছে মানে কি হয় তুমি এতিয়া যেতিয়া ৰাতি ঠাই এখন সাৰিলা বা নখ কাটিলা কি হয় ত সেইবোৰ মানে ধূলি মাকতি সেইবোৰ বতাহত গৈ পেলাই তোমাৰ খোৱা বস্তুত পৰিব পাৰে তাৰ ফলত আমাৰ বেমাৰ আজাৰ হ'ব পাৰে হয়নে সেই কথাটো ভাবিহে সি আচলতে সেইটো হ'ল বিজ্ঞানসন্মত কাৰণ কিন্তু আগৰ দিনত মানুহে ভাবে কি ৰাতি ঠাই সাৰিলে এনেকে ভূত ওলাব কিবা সেইবোৰ বুলি মানে কয়। আচলতে সেইবোৰ কথা নহয় সেইটো বিজ্ঞানসন্মতৰ কাৰণটো এটা বেলেগহে বুজিছা। সেই কথাবোৰ আমাৰ মানে প্ৰতিজন মানুহে জনসাধাৰণে সেই কথাবোৰ বুজি পোৱাটো উচিত আৰু জনাতো উচিত বুলি মই ভাবো কাৰণ তোমাৰ এতিয়া আজি বিজ্ঞানৰ মানে প্ৰভাৱ পৰিছে বিজ্ঞানৰ প্ৰভাৱততো প্ৰতিটো কথাৰে মানে একদম পুৰা বিজ্ঞান সন্মতক কাৰণ থাকিবই আৰু মানে থাকিবই সেইটো কথা বুজিছা। তাকে ইয়াৰ ইয়াৰ ওপৰত তোমাৰ অলপ মতামত দিয়াচোন বাৰু
অ তাকে সেইখিনিয়ে তুমি যিখিনি কথা কৈছা সম্পূৰ্ণ গুৰুত্বপূৰ্ণ কথা কৈছে, এতিয়া অ এতিয়া যি এ অন্ধবিশ্বাস আছে সেই অন্ধবিশ্বাস এ আমাৰ সমাজত এটা এ অতিকৈ পুৰণি কিন্তু এতিয়াও মানে বিদ্যাবান হৈ থকা এটা সমস্যা এতিয়া এতিয়া আমাৰ শিক শিক্ষা অ শিক্ষাৰ পঢ়াৰ বা আমাৰ যি এ বিজ্ঞানৰ যি আ উন্নতি হৈছে বা আমি যেতিয়া আমি, আমি মানে ইমান উন্নত হৈছো যদিও। এতিয়া মানুহে আজি মানে আজিৰ যুগতো বহু মানুহ এনেকুৱা আছে। যিয়ে যুক্তিয়াৰ আৰু প্ৰমাণতকৈ মানে অন্ধবিশ্বাসকহে বেছি গুৰুত্ব দিয়ে।
অ হয় হয়।
এতিয়া অন্ধবিশ্বাস মানে এ হৈছে তোমাৰ। কোনো বৈজ্ঞানিক প্ৰমাণ নথকা বা এ তাৰ মানে কোনো ভিত্তি নথকা কিছুমান অ কিছুমান কথা যিবোৰ মানে আমাৰ মানুহ কিছু মানুহে মানি চলে এতিয়া তুমি যেনো অ তুমি যেনেকৈ কলা এ ৰাস্তা দি গৈ থাকোতে যদি মেকুৰীয়ে ৰাস্তা এ পাৰ হৈ যিটো অমংগল বুলি মনা হয় সেইটো আছ- তোৰ আচলতে কোনো যুক্তিকৰ কথা নহয় কাৰণ
নহয় নহয় অ।
অ কোনো তুমি যদি কৰবালৈ গৈ থাকা এ এই চাৰ দস্তাব তাৰ আগেদি তোমাৰ এ মেকুৰী কুকুৰ সেইবোৰ পাৰ হৈ যোৱাই এইটো এটা স্বাভাৱিক, এইটো কোনো অমং- সেইটো কোনো তোমাৰ অমংগলৰ চিন নহয় কাৰণ এ চাবা সেই যে কুকুৰ মেকুৰী তেওঁলোকে আহ ধৰা আহ কি হয় তেওঁলোকে চিকাৰ বিচাৰি ফুৰে। এতিয়া তাৰ বাবে ঘূৰি ফুৰিবই, তাৰ পৰিৱৰ্তে যদি অ তাৰ পৰিৱৰ্তে যদি আমি সেইবিলাকৰ অন্ধবিশ্বাস বুলি মানি থাকো তাৰ ফলত আমাৰ কোনো উ- উন্নতি সাধন, নহয় এতিয়া এতিয়া কেৱল মেকুৰীটোকে আমি যদি প্ৰশ্ন উত্থাপন কৰো যে কেৱল মেকুৰীটোকে মেকুৰী এয়া ৰাস্তা কাটিলে কেলে অমংগল ৰোধ মনা হয় এতিয়া গৰু গৰুক অ গৰু এটাই যদি ৰাস্তা পাৰ হয় তেতিয়া আমি কিয় নে মানো আচলতে সেই
হয় এইটো একদম তুমি ঠিক কথা কৈছা অ।
উম উ হেই এতিয়া গৰু এটাই যদি ৰাস্তা পাৰ হয় তেতিয়া আমি কিয় মানে অমংগল বুলি এনেকুৱা সেইবিলাক আচলতে আমি প্ৰশ্ন উত্থাপন কৰিব লাগে কাৰণ এতিয়া তোমাৰ যি অন্ধবিশ্বাস হৈছে তাৰ মূল কাৰণ হৈছে মানে অশিক্ষিততা কাৰণ
অ শিক্ষিত।
আগৰ দিনত কি আছিলে মানে শিক্ষা ব্যৱস্থা ইমান এটা আহ উন্নত নাছিলে, আহ লগতে বিদ উম শিক্ষা বা তোমাৰ বিদ্যয়ালয় সেইবিলাকৰ মানে ইমান, এ আ না আগৰ দিনত কি হয়। এ প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে মানে এ বিদ্যয়ালয়লৈ যাব পৰা নাছিল বা অ আৰু আগতে ছোৱালী বিলাককতো পঢ়িবলৈ দিয়া হয়
অ ইহ অ হয় হয় অ।
সেইবিলাকৰ ফলতে তোমাৰ আমাৰ যি অন্ধবিশ্বাস সেইবোৰৰ মানে প্ৰভাৱ। ইমানকে বাঢ়েগে তথাপিওতো কিন্তু।
বাঢ়ি গ'ল অ।
কিন্তু এতিয়াতো আমাৰ যে শিক্ষা ব্যৱস্থা আছে কিমান আৰু তোমাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ মানে ইমান খিনি উন্নত উন্নতি হৈছে, কিন্তু তাৰ পৰিৱৰ্তেও এতিয়া এ এতিয়াও মানে যি অন্ধবিশ্বাস আছে, এইখিনিও কিন্তু আমাৰ সমাজত এতিয়াও চলিয়ে আছে, এ, সেইখিনি আচলতে কথা বহুত মানে বেয়া কথা হৈছে বুলি মই ভাবো কাৰণ আহ কাৰণ আগতে কি কৰা হয় তোমাৰ, আহ আগতে বুলিয়ে নহয় এতিয়াও উ কি কৰা হয় এ বহুতো মানুহৰ যদি বেমাৰ আজ- হয় তেওঁলোকে এ এ কি কৰে মানে হস্পিতাললৈ এ যোৱাৰ সলনি তেওঁলোকে এ বেচ বেজ মন্ত্ৰ সেইবিলাকৰ ওচ- ওচৰলৈ যায় কাৰণ এ তন্ত্ৰ মন্ত্ৰৰে তেওঁলোকে সেইবোৰ এ ঠিক কৰিব পাৰিব বুলি তেওঁলোকে ভাবে। হয় হয় শুনি আছ নে?
অ শুনি আছোঁ। অ কোৱা?
তাকে এইখিনিয়ে আহ তোমাৰ যি অন্ধবিশ্বাস আছে সেই প্ৰভাৱটো আমাৰ সমাজত এতিয়াও চলি আছে আৰু এই অন্ধবিশ্বাসৰ ফলত তোমাৰ কেৱল এজন ব্যক্তিৰেই নহ- আমাৰ যি সমাজখন সমাজৰ ওপৰতো মানে বহুত খিনি প্ৰভাৱ পেলাই কাৰণ এত- এতিয়া তুমি যেনেকৈ কৈছিলা যে এ যি ডাইনী হত্যা সেই ডাইনী হত্যাৰ ফলত কি হয় এজন যেতিয়া মহিলাক যদি তেওঁ মানে অলপ কুটজিৰ হয় বা তেওঁ দেখিবলে ভাল নহ তেতিয়া সেই বা সেই গাওখনত বা চহৰখনত যদি এ কোনো খেতি পথাৰ বা কিবা যদি অমংগলৰ কিবা তেওঁলোকে এ মংগল বুলি ভাবি যদি কিবা মানে ঘটনা এটা দেখে সেইয়ে সেয়ে তাৰ সেই অমংগলটোৰ দায়ী সেই মানুহজনীক মানে দিয়া হয়। এই মানুহজনী থকাৰ বাবে এইখিনি হৈছে যদি তেওঁলোকৰ খেতি প ভালদৰে শস্য উৎপাদন হোৱা নাই তাৰ দোষ সেই মানুহজনীক দিয়ে আৰু সেই মানুহজনী অত্যা গছত বান্ধি লৈ মানে মাৰ পিত কৰা সেই সেইবিলাকৰো উদাহৰণ আছে আচলতে এ এই বিজ্ঞান সন্মত কোনো যুক্তি নাথাকে সেই আ আৰু সেইবিলাকে আমাৰ যি সমাজৰ ওপৰতো বহুতখিনি প্ৰভাৱ পেলাই তাৰ ফলত তেওঁলোকৰ সেই মানুহজনীক যেতিয়া অত্যাচাৰ কৰা হব তাৰ এ পৰিয়ালৰ মানুহ খিনিৰ কেনেকুৱা অৱস্থা হব সেইকাৰণে আমি এই এই ইখিনি আচলতে মানে গুৰুত্ব দিবলগীয়া এটা কথা।
দিবলগীয়া হয়-হয় তুমি এতিয়া যিখিনি কথা ক'লা একদম বহুত ভাল কথা ক'লা। মানে এতিয়া আমি গোটেই কথা সেইখিনিৰ পৰা মানে তুমি আৰু মই যিখিনি কথা পাতিলোঁ তাৰ পৰা মানে আমি এটা কথাই বুজি পাইছোঁ যে প্ৰতিটো কথাৰে যে মানে বিজ্ঞানসন্মত কাৰণ থাকে আৰু আমি বিজ্ঞানসন্মত কাৰণটো মানে বিচাৰি উলিয়াটো মানে উচিত মানে হয় নে নহয় অ। একদম প্ৰতিজন মানুহে মানে বিজ্ঞানসন্মত কাৰণ- কাৰণ এতিয়া তুমি চাবা দেই কোনোবাই যদি তোমাক ক'লে যে তুমে তই এইটো নকৰিবি আমুক হ'ব তামুক হ'ব অ, তেতিয়া তুমি তা তেওঁক ওলোটাই প্ৰশ্ন কৰিব লাগে লাগিব যে ইয়াৰ বিজ্ঞান মতা কাৰণ কি আৰু এইটো কিয় কৰিব নালাগে মই সেইটো মানে সেই - সেইটো মানে তোমাৰ এ সেইটো থাকিব লাগে আচলতে কাৰণ তোমাৰ প্ৰতিটো কথাই জানিব লাগে হয়নে আৰু তোমাৰ ইয়াৰ ক কিছুমান মানুহে তুমি যেনেদৰে ক'লা মানে বেমাৰ -আজাৰ হলে এনেকে এ ডক্তৰৰ ওচৰলে নিনি পেলাই কি কৰে একদম বেজ- বেজালি মাতিব জাৰিব হয় নে নহয় সেইবোৰ কেনেকুৱা কথা হয় সেইবোৰ মানে তোমাৰ তোমাৰ ভিতৰত যেনিবা তোমাৰ কিবা এটা হৈছে, তোমাৰ গাত দুজনী উৰাই ঘূৰাই যদি জলকী কীয়া ঠাৰি এটা লৈ পেলাই যদি তোক তোমাক যদি জাৰি থাকে, তোমাৰ বেমাৰটো ভাল হ'ব নেকি? কি হয় নহয় সেইটোতো একদম বহুত এক একদম মিছা কথা আৰু -আৰু তুমি এটা কথা লক লক্ষ্য কৰিবাচোন এই সাপে খুটিলে যে কিছুমান মানুহে বেজৰ ওচৰলে নিয়ে।
অ, হয়- হয়।
অ, সেইটো একদম বহুত বেয়া কাম কৰে কাৰণ তোমাৰ সাপটো হ'ল মানে বিষাক্ত মানে হয় নহয় জীৱ? সেইবাবে আচলতে সেইবোৰ কথা আমি মানি চলিব লাগে আচলতে উম।